শুনিছা নাই?
অ'! শুনিছোঁ, শুনিছোঁ শুনিছোঁ কি কৰি এ, মই এই এনেই, গৰমত কি কৰিবা। পকাতে পৰি আছোঁ আৰু ইমান গৰম হৈছে।
আজি ইয়াতো বহুত গৰম।
এ, তাতো ইয়াতো গৰম হ'ব। কাৰণ, তোমাৰ নগৰীয়া জেগা।
তাকে, কালি ৰাতি বৰষুণ তোমাৰ।
অ'! আমাৰ ইয়াতো নহয়! কালি ৰাতি বৰষুণ। তাৰপৰা, আজি ৰাতিপুৱা পৰা যেতিয় পৰা ৰ'দ দিবলৈ আৰম্ভ কৰিছে ৰ'বলে নাই অ'! তাপ বহুত বেছি তাপ হৈছে।
তাকে পানী হৈছে নাই পানী? মই এনেই বহি আছোঁ। তোমাৰ ৰুমতে অকলে অকলে।
পানী নাই হোৱা।
সেই পাহাৰ ছাইডে হেৰি ভাঙিলে নহয় তোমাৰ?
এনে এ এ হেৰিয়ে নেপকোৱে খুলি দিছে বুলি গম পাইছো পানী।
নাই এনে, ভাগি যোৱাটো তুমি দেখিছা নাই?
দেখা নহয়। নাই পোৱা নিউজটো।
অ'! কালি ভা ভাগি গ'ল। তোমাৰ হেৰিয়ত গোটেই তোমাৰ ঘৰ নাই, ইয়াত নাই হোৱা। ইয়াৰ, ইয়াৰ পানী তোমাৰ
তাত তোমাৰ ৰ'দ দিলে গৰম তাকে ৰ'দ দিলে গৰম বেছি, বৰষুণ দিলে বানপানী।
তাকে মহা দিগদাৰ।
অ'! তাকেহে পাই।
বাকী খোৱা বোৱা কৰিলা?
খোৱা বোৱা নাই কৰা। কৰিম আৰু অলপ পাছত খাম, মই গৰমৰ কাৰণেই খোৱা নাই। খাবলৈ মন নাযায় গৰমত।
তাকেহে, গৰমত খাবলৈ মন নাযায়।
তুমি খালা নাই?
মই তোমাৰ খালোঁ। এ, অকমান আগত খাই উঠিছোঁয়ে। আঁ হেৰি, এইটো কি বলি কয়, ভাত থৈ দিছিলোঁ কালি ৰাতি বনাই পেলাই চবজি। আজি ৰাতি? মাংস আছিলে।
বেছি আগদিনা, বাঢ়িবোৰ বৰকে নাখাবা। তোমাৰ এ' গেছ হয় অ'!
গম পাইছোঁ হে।
অ'! গেছ হয়।
মাংস তোমাৰ ধৰি লোৱা, এপোৱা আনিলোঁ যেনিবা, এ' একেসাঁজতে খায় আদায় কৰিব নোৱাৰি যে।
একে সাঁজতে খায় শেষ কৰিব নোৱাৰা বাৰু। কিন্তু, তুমি বৰকে সেই নাখাবা! আগদিনা খোৱা
তাকেহে।
উম। আহু -আহু অকলে আছে নে কি এনে লগত কোনোবা আছে।
অকলে অকলে।
অ তাত তোমাৰ ৰুমতটো ঠাণ্ডা নে।
ৰুমটো তোমাৰ গৰম অ।
ওপৰ মহলত নি নে গ্ৰাউড ফ্লৰতে।
গ্ৰাউণ্ড ফ্ল'ৰতে কিন্তু ৰ'দ চব ফালৰ পৰা পৰি থাকে।
গছ গছনি নাই।
নাই।
অ ভাল লোকে। ভাল লোকেশ্যন আছে নাই পাহাৰত য'ত তুমি অকণমান যাব পৰা বতাহ চতাহ মাৰি থাকে।
আছে মোৰ পৰা তোমাৰ। পাঁচশ মিটাৰমান আঁতৰত ৱাটাৰফল এটা আছে ঝৰ্ণা এটা।
অহ।
এই আং আং বুলি কয় শুনিছা চাগে তুমি।
কি বুলি।
আমচাং বুলি কয়।
অ মই নাই শুনা মই ইমান গুৱাহাটীত নাই যোৱা নহয়।
নহানে তোমাৰ এনে আ। আম চাং অভয়াৰণ্য বুলি এনেই নিউজে চিউজে কেতিয়াবা ক'ৰবাত ওলাই থাকে বাৰু এডভাতাইজ।
অ- অ- অ ইমান নাই শুনা বাৰু নামটো।
ম অ এইডখ। এই আমি যিটো পাহাৰৰ ওপৰত থাকো সেইটোৱে।
অ- অ- অ ভালেই তেন্তে দিয়া। গৰমত বেছি গৰম হলে যাব পাৰিবা।
যাব পাৰি কিন্তু অকলে যাবলৈ নোৱাৰি এতিয়া বন্ধ কৰি থৈছে। তোমাৰ এই হেৰি তোমাৰ হাত। তি লাইছ।
অ অ- অ। আমাৰ আকৌ ইয়াত এতিয়া কলেকো যাবলৈও জেগা নাই তাৰপিছত তোমাৰ। গছ গছনি আছে কিন্তু গৰম গছ গছনি কাম নাই। গৰম যিটো নোৱাৰে ৰখাব।
তাকেহে। উ বতাহ মাৰিলেও কিমান কণনো বতাহ গৰম বতাহাহেই দেখোন ৰ'দতে
অ সেইটোটো আছল কথা আমাৰ হেৰিয়া মোৰ আকৌ কি হৈছে জ্বৰ ইফালে
আহ
তোমাৰ ওলাইও যাব নোৱাৰা হলো কলৈকো গৰম এইটোত গৰমতটো সোমাই গলেও জ্বৰটো বাঢ়ি যায় নহয়।
বাঢ়ি যায় বাঢ়ি যায়।
অ আকৌ তোমাৰ ঘৰত থাকিলেও ঘৰত থাকিলেও মানে কি কৰিবা হেৰিয়াত গৰমটো ফেন এখনো লগাই লব নোৱাৰা হলো কাহ চাহ বাঢ়ি আহে পানী লাগি আহিছে মাথা ভাবি
তাকে আৰু তোমাৰ হেৰি জ্বৰ হ'লে গাটো এনেই অশান্তি লাগি থাকিলে গৰমত আৰু বেয়া।
অ আৰু বেয়া মোৰ আকৌ পৰহি অলপমান ভাল পাইছিলো গাটো। তাৰপা কালি জিমলৈ গুচি গ'লো জিমত তোমাৰ চাৰিটা এ চি লাগি থাকে। এই তাতে মাথা বিষা আৰম্ভ পানী লগা হৈ পেলাই হে জিমৰ পৰা ওলাই আহিছো
অঁ
জিমলে সোমাই যাওঁতে অৱস্থাটো ভাল ওলাই আহোতে অৱস্থা বেয়া হৈ আহিছে
তাকে ঠাণ্ডাটো লাগি গ'ল যে
অঁ সেই ঠাণ্ডাতো পাই গ'লো
এই কাৰণে
অঁ
পানী গৰম পানী খাবা বেছি ঠাণ্ডা পানী নাখাবা ভাল
হয় বাৰু কিন্তু এতিয়া এই গৰমতনো কেনেকে গম পান এইখিনি
নহয় মানে গৰমৰ ঠাণ্ডা কৰি পেলাই খাবা গৰম পানীটো ঠাণ্ডা কৰি খাবা
অঁ অঁ
ডাইক্ মানে গৰম কৰিয়ে খাই দিবতো এনেও নাই এই গৰমৰত তোমাৰ
নোৱাই নোৱাই
এ গৰম কৰি ঠাণ্ডা কৰিব ঠাণ্ডা হবলৈ থৈ দিবা তাৰপিছত থবা
আহঁ
মানে বীজাণুতটো মৰি যায় সেইটো পানীত
অঁ হয়
এ শুদ্ধ হয় আৰু
ঘৰত ভাল নে তোমালোকৰ
ঘৰত ভালেই তোমাৰ তোমালোকৰ
আমাৰ ভালেই বাৰু ঘৰত
এ আমাৰ সেইফালে বোলে পানী গোটেই
ক'ত এই তোমালোকৰ ঘৰ ভালে
অঁ
কিয় পানী হৈছে অঔ
এই চেঁচা নৈখন তোমাৰ আমাৰ সেইফালে দিয়ে যায়
অঁ পানী বাঢ়িছে এই বৰষুণ কেইদিনত চাগে
উম তোমাৰ চেঁচা মানে তোমাৰ পানী চেঁচা নদীখন মানে অকমান হে মানে ভয়ংকৰ নিচিনা আৰু ঢল আহে মানে ঢল আহে ঢল
অঁ অঁ অঁ
মানে তোমাৰ পানী কমি থাকিব কমি থাকিব কমি থাকিব এনেকুৱাকে আহিব মানে গোটেই উটুৱাই লৈ গৈ যায় পাঁচ মিনিট মান দা কো নাইকিয়া হৈ
অঁ আমাৰ আকৌ এইফালে নৈ চৈ নাই বাৰু
অঁহ
ইমান তেনেকে পানী
অ
পানী নহয় ইমান সৰ্বসাধাৰণতে কিন্তু এই পথাৰ পানী কিবা কিবোৰ বাঢ়ে সেইবোৰ
বেলেগ কথাঁ।
মাছ ওলাইছে বোলে তোমালোকৰ সেইফালে ফি
অহঁ অহঁ উ মাছ ওলাইছে মাছ ওলাইছে মাছ ওলাইছে আমি় খাই আছো একিদিন মাছ খাই আছোঁ।
বেছিকে নাখাবা আকৌ জ্বৰত
অহঁ বেয়া নেকি যত খালে
অ জ্বৰত মাছ বেয়া তোমাৰ নিমনিয়া ফৰ্ম হৈ যায় বগা মানে ডিম মাছ তেনেকুৱা খাই থাকিলে িল
অ মই আকৌ খাই দিছো নহঁ মাছ
মাছ নাখাবা
অহঁ মই আকৌ মাছ খাই দিছো নহঁ মই ভালকে খাই দিছোঁ মাছ নিজে ধৰি আনিছোঁ নিজে খাই দিওঁ।
হয়, এই পানী লগা হলেওঁ মাছ খাব নেলাগে
মোৰ কাৰণে ভাল হোৱা নাই নেকি বাৰু
অহ, সেইকাৰণে এ' হোৱা নাই চাগে
অহ- হ মই ভালকে খাই দিছো মই মাছ এইকেইদিন নিজে ধৰি -ধৰি আনিছোঁগে
অহ, ডিম নেখাবা, মাছ নেখাবা এনেকে জ্বৰ হলে
হয়নি অহ মই তোমাৰ ডিমটো বাৰু নাই খোৱা
মাছো খাব নালাগে।
অহ',
এই, সৰু লোকেল মুৰ্গী পোৱালি আনি জালুক দি বনাই খাই দিবা ভাল হৈ যাব।
ঠিক আছে, মই হেৰি আমাৰ এনেই ব্ৰইলাৰ খোৱা নহয় পাৰ আছে পাৰকে খাই দিব লাগিব জালুক দি
জালুক দিবা জালুক। জালুকৰ মানে যিটো জ্বলাটো সেইটো টো মানে গাটো ভিতৰতো গৰম কৰে আৰু তেতিয়া ঘামি পেলাই ঘামটো ওলাই আহে জ্বৰটো ভাল হয়।
অহ, তেতিয়াহ'লে সেইটোকে কৰিব লাগিব।
জালুক খালা তাৰপিছত এনেকে এই জালুক দিয়া চাহো খাব লাগে।
জালুক দিয়া চাহ নহ।
অহ, এনেকে তোমাৰ এতিয়া ডিঙিটো যদি মানে চেৰ -চেৰাই আছে তেতিয়া ভাল লাগি যাব।
অহ- অহ- অহ
খাই দিম তেনেহ'লে মই আকৌ নাজানো নহয় মই অনা মাছো খাই আছোঁ, তাৰ পা ডিমু খাই আছোঁ।
নাই -নাই এইকেইটা নেখাবা ভাল নোহোৱালৈকে নেখাবা।
অহ-অহ- অহ- অহ - উম
মই খাই লৈ মানে এটা সময়ত পাই থৈছো।
মো এই মাছ খাই থকাটো হৈছে বিশেষকে ডিম বাৰু কমেই খাইছোঁ আনকেইদিনতকে
অহ, এ'এতিয়া মাছৰ দিনেই যে
অহ, আকৌ আমাৰ ইয়াত ওলাইছে তাকো ধৰিছোগে মইহে জানা
অহ, বৰ -বৰষুণৰ পানী সেইখিনি
বৰষুণৰ পানী বৰষুণৰ পানীত মই তিতিলো সেইদিনাখন মাছ ধৰিবলৈ গৈ
তাকে। কোৱা শুনিছোঁ এইবাৰ বোলে সৰু মাছটো বেছি বোলে পুঠি তেনেকুৱা মানে পুঠি দৰিকনা তেনেকুৱা মাছটো বেছি। বেছি উলাই।
অহ, বেছি ওলাইছে আমাৰ এতিয়া মই চেপা পাতিছিলো তোমাৰ কাৱৈ, দৰিকণা চেঙেলী, পুঠি মাছ- পুঠি মাছ কেইটা একদম বৰ ডাঙৰ- ডাঙৰ মাছ কেইটামান পাইছোঁ।
অহ, পুঠি কেইটা চাগে একদম ডাঙৰ -ডাঙৰ তেল থকা।
অহ, নকবা আও কনী থকা।
চেপাত ধোঁৰা সাপ লাগে নাই?
লাগে লাগি পাইছে নহয়।
মই সেইটো কাৰণে নেপাতো।
এ' নাই মই সেই মুখখন খোলোতে প্ৰথমতে চাই লওঁ তললে জোকাৰি- জোকাৰি আছে নেকি। মোৰ তেনেকে আগতে দুই- তিনিটা চেপাত লাগিছে আৰু লাঙি জালো নষ্ট কৰিছে সাপে।
এ' কাটি -কাটি পেলাব লাগে যে তোমাৰ মানে এ' সাপটো উলিয়াওঁতেনে তুমি?
অহ, সেইটোৱেই হাতেৰেটো এৰুৱাই দিব নোৱাৰোঁ।
নোৱাওঁ- নোৱাওঁ
এ নষ্ট হৈ যায় আক
তাকে মই বৰশী টোপাই ভাল পাওঁ
অ বৰশী
অ ধুনীয়া লাগে কাৱৈ কাৱৈ মাছ থকা জেগাত বৰশী টোপাই ভাল লাগে তোমাৰ
অ মাছ থকা জোগাত ভালেই লাগে কিন্তু এতিয়া এ মই মোৰ ইমান বেছি ধৈৰ্য নাই মানে বৰশীত টোপাই থাকিবলৈ মাহঁতে টোপায়
আহ মানে মোৰো ধৈৰ্য্য নাই মাছ পাই থাকিলে মই দুঘন্টাও টোপাই থাকিব পাৰিম নেপালে মই নোৱাৰোঁ পাঁচ মিনিটো নোৱাৰোঁ
অ সেইটোয়ে সেইটোয়ে মাছ পালে ভাল লাগে
অ মাছ পালে টোপাই থাকিব পাৰি পাই আছোঁ বোলে দেই মাছ নাপালে নোৱাৰি
নোৱাৰি অ এইটোৱেই কথা
বাকী ভাত পানী খাবা নে কি এতিয়া
ভাত আৰু অকণমান পাছতে খাম আৰু
তাকে বেছি মাছটো নাখাবা গম পাইছা
তাকে মাছটো নাখাওঁ আৰু তুমি এতিয়া কলোতেহে মই আৰু বুজি পাইছো আৰু কথাটো
অ মাছটো মানে খাব নালাগে এনেকে জ্বৰ চৰ হৈ থাকিলে
আহ
গাখীৰ খাব নালাগে
এৱাঁ গাখীৰটো ন
অ মানে তোমাৰ ধৰি লোৱা গাখীৰ চাহটো পাৰি আৰু গাখীৰ যিটো খাই মানে
অ
গাখীৰ দৈ সেইবিলাক
নাই খোৱা বাৰু গাখীৰ
মাছতো তোমাৰ এই জ্বৰটো ভাল নোপোৱালৈকে নাখাবা গম পাইছা
অ পুঠি মাছটো আৰু নাখাওঁ কিন্তু মাছ এতিয়া এতিয়াও আছে ঘৰত নাখাওঁ আৰু এতিয়া
খোৱা যদি মানে এনেকে ধৰি লোৱা মাছৰ বোলে কিবা তোমাৰ জোল চোল বনাইছে তেতিয়া জোল কন খাইছা সেইটো বেলেগ বেলেগ কথা মানে মাছতটো বেছি খাব নালাগে
অ
এইটো মানে তোমাৰ এ হেৰি হৈ যায় বুলি কয় অকণমান বেছি হৈ